হেল্ল', হেল্ল'?
হেল্ল, ' হয়।
হেল্ল'?
অ হেল্ল' শুনিছেনে
হেল্ল'? হয় কি কৰি আছে?
মই আপোনাৰ এই গৰু ছাগলীকেইটাৰ কাৰণে অকণমান খা খাবলৈ যোগাৰ কৰি দি আছিলোঁ দানা অকণমান যোগাৰ কৰি আছিল।
অ আচ্ছা আচ্ছা আপুনি গৰু ছাগলী আছে আপোনাৰ লগত
আছে অহঁ গৰু ছাগলী আপোনাৰ দুই চাৰিটামান আছে। কি কৰিব আৰু অকলশৰীয়া মানুহ আৰু
পশুপালন কৰিব লাগে কৰিব লাগে।
হয়।
উম, বাকী আপোনাৰ আহ কওক?
মোৰ এখন ফাৰ্ম এখনেই আছে আপোনাৰ, ছাগলীৰ ফাৰ্ম এখন আছে আৰু গৰু আছে আপোনাৰ মই ভাবিছোঁ গৰু এখন খুলিম বুলি ভাবিছোঁ আৰু মানে এতিয়া লাহে লাহে
উম উম, নিশ্চয় নিশ্চয়। মইও বাৰু এনেকে গৰু এহাল ছাগলীত টো আছে আৰু এনেকে হাঁহ কুকুৰা এনেকে মানে আছে আৰু পশুপালন কৰা যায়। উম, হয় হয় কৰা যায় কৰা যায়।
হয় হয় বঢ়িয়া বঢ়িয়া ভাল কাম কৰিছে দেই, আপুনি আৰু কিবা বেলেগ কৰেনে?
বেলেগ নাই নাই নাই তেনেকে এনেকে নাই কিন্তু মানে হয় আৰু। পশুপালনটো কৰা হয়, মানে কি হয় চাওকচোন বাৰু প পশুপালনটোৰ পৰা কেনেকে মানুহে জীৱিকা এটা পাই থাকে নহঁ পশুপালনৰ কথা কৈছো। কাৰণ বহুতখিনি সুবিধা আছে।
উম উম হয় হয় আপুনি আঁহ অকলে আহিব চোৱা চিতাক কৰে নে এই মানে
হয় হয় অকলে অকলে চোৱা চিতা কৰা হয়।
কষ্ট হৈ চাগে নহঁ অকণমান।
কষ্টনো কিনো এহঁ এতিয়া খুৱাব লাগিবই যিহেতু নজনা বস্তু উম হয় হয়। অ ইয়াতে চাব অহা বস্তু এ পশুপালনৰ কথা কৈছো।
হয়
মানে পশুপালনটোত মানে এ, মানে যেনেকৈ আমাক টকা পইচা দিয়ে বা জীৱিকা এটা দিয়ে ন। সেইটো অনুযায়ী অকল, পশুপালনে আমাক এইটোৱে নকৰাই যে অকল মানে পইচা দিয়ে আৰু এটা ক্ষেত্ৰত চাব যেনেকে, হৈ গ'ল কুকুৰ, মেকুৰী হৈ গ'ল হয়নে? তেওঁলোকৰো পোহা যায়। বা পালন কৰা যায় এখন ঘৰৰ ৰক্ষা কৰি থাকে। হয়নে বাৰু মানে কুকুৰ, কুকুৰ কথা কৈছোঁ মানে তেওঁতো পশুপালন কৰাই হয়। উম, এখন ঘৰ কিমান ৰক্ষণাবেক্ষণ দিয়ে ন।
দিয়ে দিয়ে দিয়ে মানে মানুহ এজনৰ মানুহ দুজনৰ তিনিজনৰ কাম এজন এটা কুকুৰেই কৰি দিয়ে আৰু। ক'ব গ'লে তাকো বিনা তাকো বিনা পইচাত
তাকেতো, কোনো দৰমহা নোহোৱাকে উম।
ভাল লাগে ভাল লাগে হয় হয় ভাল লাগে কিন্তু নহঁ আপোনাৰ এতিয়া ঘৰত কিবা এটা গৰু ছাগলী হওক বা কুকুৰ, হাঁহ, কুকুৰে কিবা এটা থাকিলে মানে থাকি ভাল লাগে এখন মানে নিজৰ আৰু। ফেমিলি এখন মানে ক'ব গ'লে। নিজৰ পৰিয়া এটা পৰিয়ালৰ মাজত যেন আমি এইবোৰ এটা সি কৰি আছোঁ। আৰু মানুহতকেই যেন মানে সিহঁত যেন আঁহ তাৰ মানুহতকৈ যেন ওপৰত মানে সিহঁতবোৰ
হয় হয় বহুত কথা বুজি পায়।
হয়। যদিও কথা ক'ব নোৱাৰে, সিহঁতে মানুহৰ নিচিনা কিন্তু যেন ক'বলৈ গলে সিহঁতৰ যিটো।
হয়।
সিহঁতৰ আচৰণবোৰে মানে ভাল লাগে মানে। সেইটো কাৰণে মানে মই আপোনাৰ আগতে, কুকুৰাৰ মানে কুকুৰা চুকুৰা দুই চাৰিদিনমান পুহিছিলোঁ কিন্তু কি হ'ল বান বানপানীৰ কাৰণে আপোনাৰ ফাৰ্মখন মানে অকণমান হে হৈ গ'ল।
সেইটো হয় হয়, মই অলপ পানী এৰিয়াবোৰত অলপ বেয়া হয় বাৰু। উম। আৰু এটা চাব পশুপালন যোনটো প্ৰক্ৰিয়া এইটো অকল আমাৰ ঘৰচীয়া জিনটোতকে মানে নাই। আৰু যদি চাব যায়। বনৰীয়া জন্তুৰ ক্ষেত্ৰতো পশুপালনটো হৈয়ে থাকে, সেইটো যেনিবা ঘৰত নাথাকে। তাতে ইমান জংঘলত থাকে, যেনেকে আমাৰ যেনেকৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈ গ'ল মানৱ ৰাষ্ট্ৰীয় উদ্যান হৈ গ'ল। মানে এইবোৰতো পশুপালনটো হৈয়ে থাকে কাৰণ এতিয়া গড় তা বা নহলে যদি চাই হাত টি এটা বাই সেইতো ঘৰততোঁ এইটোতো ঘৰচীয়া জন্তুটো নহয় কেতিয়াওঁ উম তেনে ক্ষেত্ৰতটো চাব পাৰে কিমান ধুনীয়াকে আমাৰ পশুপালন হৈ থাকে।
হয় হয় হয়
সেইটোৱে মানে ভাল আৰু। কৰিব লাগে কাৰণ জন্তু অবিহনেতো এখন পৃথিৱীখনতো আধৰুৱা বুলি ক'ব লাগিব।
আধৰুৱা হৈ যাব আৰু সিহঁত আৰু আপোনাৰ কি বুলি কয়, আমি পইচাৰ ক্ষেত্ৰতে হওক বা সেই কৰাৰ ক্ষেত্ৰতে হওক মই আগতে মানে কাম কৰিছিলোঁ আপোনাৰ কিন্তু তেতিয়া মানে মই ইয়াতে কমপ্লিটলি মানে সম্পূৰ্ণভাৱে চিফ্ট হৈ গ'লোঁ। কাৰণ মানে আপোনাৰ ইয়াৰ পৰা মই এইখিনি যিখিনি পইচা আৰ্জন কৰিছো মানে গৰু ছাগলী কেইটা এয়া বেছি কিনে হওক বা তাৰ পৰা যিখিনি গাখীৰ পাওক।
গায়কেইজনীৰ পৰা সেইখিনি মানে মোক যথেষ্ট ক্ষেত্ৰত হেল্প কৰিছে মানে আৰু তাৰ পৰাও মানে মই বহুত সেইখিনি ক্ষেত্ৰত মানে সকাহ পাইছোঁ বা এতিয়া মই নিজৰ নিজৰ আৰু কামবোৰ কৰিবলৈ আৰু নতুন নতুন কিছুমান কাম কৰিবলৈ মানে মই
উম পায় পাৰি পাৰি হয় হয় হয় হয় সেইটো হয় বাৰু দেই আৰু আজিকালি আপোনাৰ পশুপালন কৰিবলৈ আগৰ লিখীয়া ইমান আজিকালি যিহেতু অ বৈজ্ঞানিক দিন ন আৰু সেইটো অনুযায়ী আধুনিক যুগত এতিয়া যেনেকে এগ্ৰিকালচাৰ হওক বা যেনেকে ভেটিনেৰি ধৰক বা মানে বহুত সুবিধা আছে কাৰণ তাৰ পৰাও কিছুমান সুবিধা পোৱা যায় ন এতিয়া গৰু ছাগলী বা কিবা এটা জন্তু বেমাৰ এটা হ'লেও বা কিবা এটা খোৱা বস্তু বা কেনেকে সিহঁতক খুৱাব লাগে বা কি কৰিব লাগে সেইবোৰ অনুযায়ী আজিকালি অ এইবিলাকে বহু বহুত হেল্প কৰে কাৰণ ইমান ইমান বহুত সুবিধা আছে
কবিতা আ
সেইটো কাৰণে পুহিব লাগে আৰু এই বুলিয়েই নহয় জীৱিকাৰ ক্ষেত্ৰতে নহয় বা এইভাগেই হ'লেও মানে পশুপালনটো কৰিব লাগে
ফুৰি লাগ কৰিবৰি লাগে
কাৰণ সিহঁতৰ যিটো মানে চাব গ'লে এনেকুৱা লাগে জীৱ জন্তু বোৰ মানে মানে এনিমেল বোৰৰ কথা কৈছোঁ মানে হেইটিও একেইটাই জীয়াই থকাৰ অধিকাৰ থাকে
হয় হয় হয় হয় হয় সঁচাকে আৰু এটা কথা গম পাই নাই আপুনি মানে আপোনাৰ মই আগতে এইটো কথা গম পোৱা নাছিলোঁ আমাক চৰকাৰৰ ফালৰ পৰাও মানে এই ক্ষেত্ৰত মানে যথেষ্ট পৰিমাণে আঁচনি কিছুমান আছে পশুপালনৰ আপোনাৰ যদি আপুনি বিচাৰে আকৌ আপুনি নতুন কিবা শ কৰিবৰ কাৰণে বা আপুনি গম পোৱা নাছিলে আগতে মানে চৰকাৰৰ ফালৰ পৰা অনুমান আগৰ বঢ়াই মানে এই ক্ষেত্ৰত মানে পশুপালনৰ ক্ষেত্ৰত মানে এই ধৰক আত্মসহায়ক গোটবিলাকক হওক বা ধৰি লওক আপুনি নিজাববীয়াকৈ আপুনি যদি বিচাৰে তেনেকৈ পশুপালনৰ কাৰণে তেওঁতে চৰকাৰে আপোনাৰ এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ আঁচনি আছে এই আঁচনিসমূহৰ জৰিয়তে আপুনি মানে আহ পাবলৈ সক্ষম হ'ব মানে পশুপালন কৰিব আপুনি যদি বিচাৰে
নিশ্চয় নিশ্চয় উম। মই অলপ চাম এইটো ক্ষেত্ৰত
হয় হয়
আৰু পশুপালনটোত আৰু এটা চাব দেই মানে কি হয় যেনেকে মানে এটা- চাবচোন কিছুমান পশু আজিকালি নাইকিয়া হৈ গৈছে।
অ।
মানে কিছুমান প্ৰায়বিলাক বিলুপ্ত হ'ব ধৰিছে কিছুমান পশু বা অকমান বস্তুটো মানে নাইকিয়া হৈ নাইকিয়া হৈ গৈ আছে এইটো ক্ষেত্ৰত যদি পশুপালন যদি মাত ৰটো বা এইটো যদি বঢহাই দিয়ে বা কাৰোবাৰ যদি চবৰে বাৰু নিজৰ ইন্টাৰেষ্টটো বেলেগ থাকে কিছুমানে এতিয়া ধৰি লওক কুকুৰ ভাল পায় কিছুমানে মেকুৰী ভাল পায় বা এনেকে ধৰে কিছুমানে গৰুও বেছি ভাল পায়। বা নিজৰ নিজৰ এটা পচন্দিতা এটা পেট নাথাকে জানো এইটো কৰতে যদি যি কিয়নো এটা যদি পশুৰক লৈ যদি মানুহে যদি চিন্তা কৰি যদি সেই পশুৰটো যদি পোহে তেনে ক্ষেত্ৰত এটা প্ৰাণী বিলুপ্ত হাৱ বাচিব পাৰে।
বাচিব পাৰে হয় হয় হয় হয় হয় সেইটো কিন
আৰু সেইটো কাৰণে উম সেইটো ক ট্ৰাই কৰিব পাৰে
হয় হয় এইটো এইটো মই এটা পৰিলক্ষিত হৈছে মই এডাল সাপৰ বিষয়ে কওঁ এই সাপ এডাল মানে অজগৰ সাপ বুলি যিডাল কয় ন এই অজগৰ সাপৰে এটা প্ৰজাতি স যিটো প্ৰজাতি আপোনাৰ বৰ্তমান বিলুপীৰ পথত গৈ আছে গতিকে সেইবিলাক প্ৰজাতি পশুপালনৰ যোগেদি হওক বা আমি বন্যাঞ্চলত এৰি দি কিনে হওক বা যেনে কি কি ন হওক এটা এনভাইৰণমেণ্ট আদি মানে এটা ক্ৰিয়েট কৰি কিনে আমি যদি সেইবোৰক আমি বচ চাই ৰাখিব নোৱাৰা আৰু ভৱিষ্যতলৈ মানে সি বোৰ মানে বিলুপ্ত হৈ যাব আৰু গতিকে কিন্তু- গতিকে সেইবিলাক আমি আহ ভালদৰে ৰাখিব লাগিব। যেনেক কি যেনেকৈ কি নহওক গতিকে কিছুমান ভাল মানুহ আছে যিবিলাকে এইবিলাক ক্ষেত্ৰতো এই সাপবোৰক হওক বা সেনেকুৱা কিছুমান প্ৰাণী আছে যাক মানে সংৰক্ষণ দি আছে বা তেনেকৈ ঘৰত তেওঁলোকে পঢ়িহি কিনে সেইবোৰ মানে ভৱিষ্যতলৈ মানে সাঁচি ৰাখিছে আৰু মানে
নিশ্চয় নিশ্চয়। হয় এইেইটো কাৰণে মানুহে বা এখন চৰকাৰে বা এইটো ক্ষেত্ৰত সম্পূৰ্ণে ট্ৰাই কৰিব লাগে যে কি ঘৰচীয়াই জীৱ হওক বা জন্তুৱেই হওক বা বনৰীয়া জন্তুৱ হওক বা যিয়ে হওক মানে আনকি প- অ চৰাই চিৰিকতি লেকে মানে এইটো কাৰণে ৰক্ষণাবেক্ষণ খনৰ কাৰণে যোনটো পশুপালন সেইটো ব্যৱস্থা আৰু মজবুত কৰিব লাগে
হয় হয় হয় নিশ্চিতভাৱে
আৰু এইটোৱেই নহয় যে পশুপালনত অকল যে নিজৰে লাভ হয় বা অকল যিটো পক্ষী পশু থাকে সেইটোৱে সেইটো নহয় খাদ্য শৃংখলাৰ ওপৰত যদি চায় সেইটোৰ ওপৰতো পশু- পালনে বহুত এটা জীৱিকা নিৰ্ভৰ কৰে কাৰণ খাদ্য- শৃংখল অবিহনেতো এখন পৃথিৱীৰ মানুহ জীয়াই থকাটো দূৰে কথা- কোনো জীৱ এটাও জীয়াই থাকিব নোৱাৰে বা জন্তু এটাও জীয়াই থাকিব নোৱাৰে এইটো ক্ষেত্ৰতো পশুপালন। ব আহে
হয় হয় ইয়াৰে এটা বস্তু থমক ইয়াৰে এটা বস্তু থমকি গ'লেও মানে যেন মানে গোটেই পৃথিৱীত পৃথিৱী বুলি নহয় গোটেই জীৱ জগতে মানে আমাৰ নিস্তব্ধ হয়।
উম সেইটোৱে এইটো কাৰণে পৰাপক্ষত ভাল কাম কৰি আছে আপুনিও।
হয় হয় হয় আপুনিও ভাল লাগিলে আপুনিও যে এই ক্ষেত্ৰত মানে জড়িত অ তাৰে কাৰণে ভাল। ভাল লাগিলে।
মোৰ ভাল লাগে মোৰ ঠাই ভাল লাগে। অ তেতিয়াহ'লে হেৰি কৰক আহ দানাটো দি থৈ আহক।
অঁ ঠিক আছে মই সিহঁতক খানাখিনি যোগাৰ কৰি থৈ আহোঁ মানে অনা নহলে মানে ভোকত আছে ন ইহঁত বিলাকো মানে
ঠিক আছে দিয়ক ভাল লাগিল কথা পাতি।
ভাল লাগিল ভাল লাগিল ঠিক আছে দিয়ক অ অ।